হেল্ল! অ, আপুনি শুনিছেনে? হয়, হয় নমস্কাৰ আপোনালৈয়ো।
হয় হয়, ভালে আছে ছাৰ আপুনি?
হয় হয় বৰ্তমান ভালে আছোঁ, আপুনি কেনেকুৱা আছে?
হয় হয় ভালে আছো, ভালে আছো মই ভালে আছোঁ চব ঠিকে আছে।
আচ্ছা ঠিক আছে দিয়া। উম।
কেইটামান প্ৰশ্ন সুধিম বুলি ভাবিছোঁ আপুনি চাগ ফ্ৰী আছে চাগে?
অ হয় মই এতিয়া বৰ্তমান ফ্ৰী আছোঁ।
হয় হয় হয় শিক্ষাৰ ওপৰত এতিয়া বৰ্তমান শিক্ষাৰ যিটো আজিতো দেখিছে আপুনি এতিয়া শিখাৰ আহ এতিয়া আপোনাক প্ৰশ্ন সুধিম তাৰ ওপৰতে। এতিয়া আপুনি কি বুলি ভাবে মানে এটা হ'ব হ'লে কিমান খিনি জ্ঞান লাগে এটা ছাত ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ?
অঁ টিচাৰ হ'বলে?
হয় হয় হয়।
মানে এজন শিক্ষক অ শিক্ষকসকলে নহয় মানে আপুনি জ্ঞানৰ ক ক জ্ঞানৰ কথা ক'লে এ ন মানে আপুনি সেইটো মানে তাৰ মানে কিমান ডিগ্ৰী লাগিব সেইটো
হয় হয় গোট গোটেই খিনি মানে ডিগ্ৰীৰ লগতে মানে জ্ঞান কিমান লাগিব মানে। ডিগ্ৰী আজিকালি সকলোৰে থাকেই বাৰু আজিকালি হয়।
হয় তো ঠিক আছে মানে মই যিটো মোৰ অভিজ্ঞতা আছে বা মই যিখিনি জানে মই সেইটো মানে অ একদম সাধাৰণভাৱে মই ক'ব বিচাৰিছোঁ। ত' এজন শিক্ষক হ'বলৈ হ'লে ত' আজিকালিতটো জানাই যেনেবা কি বুলি কয় আমি বহুত মানে কিছু মানে নিজৰ অৰ্হতাটো আগত প্ৰথম প্ৰথমতে আমি লৈ ল'ব লাগে। নিজৰ টো মানে ডিগ্ৰী বুলি কিনে আমি কও না সেই ডিগ্ৰীটোতো মানে আমি আজিকালি লৈ ল'ব লাগে আৰু তাৰপিছতো আজিকালি মানে আজিকালিতো বি এডটো মানে কম্পালচৰি হৈ গৈছে। মানে বি এড নহ'লে, বি এড নহ'লে বি এড আৰু ইফানে বি এড কৰি পেলাই আকৌ আপুনি টেট লাগে সেইবিলাক মানে আজিকালি মানে কম্পালচৰি হৈ গৈছে আৰু। ত' মানে কথাটো ইয়াৰ কাৰণে মানে এনেকুৱা হৈছে যে কাৰণ আজিকালিৰ আজিকালি মানে এইটো কম্পিটিচনৰ যুগ দৰে হৈ গৈছে ত', সেইকাৰণে মানে এতিয়া মানে একদম যিমান পাৰে মানে সিমান বেছি মানে শিক্ষা কিবাতো মানে বিচাৰে আৰু না। আগতেটো মানে আগৰ যিবিলাক টিচাৰ আছিলে সেইবিলাকতো কি বি এড কি তেট একো মানে গমেই নাপায়, অ' অ', নাচে সেইবিলাক বিলাক মানে ধুনীয়াকে মানে যদি বি এ পাছ কৰাৰ পিছত মানে ধুনীয়াকে মানে হাই স্কুল মানে চলাই গৈছে, কাৰণ আমিয়ে পাইছো বি এ, বি এ পাছ কৰা টিচাৰ যোগেদি আমি ক্লাছ টেনলৈকে পঢ়িব পাইছো। তেনেকুৱা আৰু কিন্তু মানে আজি আজিকালিৰ দিনটো মানে শিক্ষাৰ শিক্ষাৰ ক্ষেত্ৰত ইমান বাঢ়ি গ'ল। যে মানে এতিয়া মানে গ্ৰেজুৱটটো মানে একো নামেই নাই, একো কোনো মানে কোনো কোনো পিনেই নাহে এনেকুৱা দৰে মানে অৱস্থাতটো মানে পৰিস্থিতিটো আহি পৰিছে আৰু কি। চ' সেইকাৰণে আজিৰ দিনত যদি এজন মানে ভাল শিক্ষক হবলৈ লাগে তেনেহ'লে মানে এইটো কম। লাগে যে, মানে আপুনি তোমাৰ এ বি এড টো লাগিব আৰু আপুনি মানে টেট পাছ কৰিবই লাগিব। এতিয়া, এতিয়া মই দেখি আছো যে মানে প্ৰাইমাৰী স্কুলত কাম কৰে, প্ৰাইমাৰী স্কুলত মানে তেওঁ বি এড বি এড পঢ়ি পেলাই আৰু টেট পাছ কৰি পেলাই এতি- এতিয়া মানে প্ৰাইমাৰী স্কুলত মানে ছাৰ কৰি আছে আৰু তেনেহ'লে প্ৰাইমাৰী স্কুলত এতিয়া মানে ক্লাছ ওৱানৰ পৰিলা, ফ'ৰ বা ফাইভ বা ছেভেনলৈ যিহেত থাকে, স- সেইটোত যদি যেনিবা বহুত খিনি যেনিবা এতিয়া মানে নিজৰ। অৰ্হতটো ডিগ্ৰীটো মানে কমপ্লিট কৰিব লগা হয়ে আৰু। চ' আৰু আৰু লগতে যেনিবা তাৰ নিজৰ ব্যক্তিগত যেনিবা কি কয় যিটো নেকি জ্ঞান না সেই জ্ঞানটো, মানে কিছুমান আমি দেখিবলৈ পাওঁ। কিছুমান মানে এনেকুৱা টিচাৰ বিলাক আছে যি, যি ষ্টুডেন্ট বিলাকে মানে বহুত মানে চাপৰ্ট কৰে ভাল। পায়, তেনেকুৱা মানে কিছুমান মানে টিচাৰ বিলাক থাকে, চাগে হ'ব পাৰে তেওঁ মানে ভাল এটা আদৰ্শ দেখুৱাই। ষ্টুডেন্ট বিলাকক বহুত মৰম দেখুৱাই, সেইকাৰণে মানে ষ্টুডেন্ট বিলাক। মানে সদায় মানে সেই টিচাৰৰ পিছত লাগি থাকে, কিন্তু আৰু আ আনফালে যদি চাওঁ, কিছুমান মানে এনেকুৱা টিচাৰ আছে, যে মানে ষ্টুডেন্ট বিলাক দি খিলিয়ে মানে, এই আহিল আৰু এইটো টিচাৰটো, এনেকা মানে আমি এনেকুঁৱাও মানে আমি শুনিছো আৰু। সেইটো, সেইটো মানে মই ভাবো আৰু না সেইটো মানে তেওঁবিলাকৰ বিহেভিয়ৰ লগত, মানে তেওঁবিলাকৰ যিটো নেকি চৰিত্ৰ। এই চৰিত্ৰৰ লগত মানে এইটো হয় বুলি কিনে মই ভাবো আৰু। দেই, কাৰণ কাৰণ আপুনি যেতিয়া মানে ষ্টুডেন্টক ভালকে সময় দিব তেতিয়াও আপোনালোকক মানে আপোন ষ্টুডেনেও ভাল ৰেচ পঞ্চ দিব আৰু কি, কাৰণ কিয়নো, কাৰণ কিয়নো আমি নিজে দেখিছো বা শুনিছো। না উম, সেইকাৰণে মই এনেকুৱা ভাবো আৰু যে মানে এইটো মানে টিচাৰ হলেও যেনিবা আমি, হয় শিক্ষক। হয় যদিও মানে আমি ষ্টুডেন্ট বিলাকৰ লগতো যেনিবা আমি সদায় ভাল ভাবে বা তেওঁবিলাকৰ লগতো অলপ ফ্ৰী হিচাপে থাকিব লাগে আৰু কাৰণ কিয়নো মানে টিচাৰ টিচাৰ টিচাৰ যদি এজন শিক্ষকে যদি সদায় যদি নিজকে শিক খুব বুলি- হয়, তেওঁক শিক্ষক বুলি চবেই মানে তেওঁক সন্মান দিয়ে তথাপিও যেনিবা তেওঁক- কিছুমান কথা যেনিবা স দিনৰ পৰাও মানে তেও- আহ মানে জানিব পাৰে আৰু কি কাৰণ আ ষ্টুডেণ্ট- আহ ছাত্ৰ বিলাকে যদি সদায় যদি ভয়ে কৰি থাকে, সদায় যদি- ভযে দেখুৱাই থাকে শিক্ষকে তেনেহলে কেনেকা সুধিব ন, কিছুমান মানে বুজি নাপোৱাতো- কে মানে তেওঁ বুজি পাই দিছো বুলি কিনে কৈ দিব যাৰ ফলত নেকি তেওঁ বুজিয়ে নাপায়। এটো শিক্ষকটোক মানে তেওঁৰ তেওঁৰ যিহেতু চৰিত্ৰৰ বাবে মানে তেওঁক ভয় কৰি পেলাই যেনিবা- উ কি কি কি কৰে মানে বুজি নাপ পোৱাটোকে মানে বুজি বুজি পাইছো বুলি মানে কৈ দিয়ে কি হয় কিন্তু কি কিন্তু মানে বুজি- পোৱা নাই কাৰণ কিয়নো তেওঁ মানে সদায় তেওঁৰ মানে স্বভাৱটো মানে সদায় খং দেখুৱাই- তেনেকুৱা আৰু কিন্তু কিন্তু আপুনি যদি নম্ৰ ভাৱে যদি- সদায় যদি মানে ফুৰ্তি তামোচা যদি কৰে তেনেহলে আপোনালোকে চাব ষ্টুডেন্ট বিলাকে আপ আপোনাক সদায় মানে সদায় যেনিবা ভাল হিচাপে আপোনাক ৰেচপেক্ট কৰিব। বা ভালি চা মানে কি কিবা নাজানে ধুনীয়াকে সুধিব আৰু তেতিয়া আপ ধুনীয়াকে বুজাই দিব পাৰে তেনেকুৱা বুলি মই ভাবো আৰু। ত' সেইটোয়ে আৰু ন মই যি খিনি মানে সাধাৰণ ভাৱে জানো মই এইটো শ্বেয়াৰ কৰিলে ত' আপোনাৰ পৰাও মই মানে- তটো শিক্ষকৰ বিষয়ত মানে আপোনাৰ পৰাও জানিব বিচাৰিছো।
হয় হয় হয় মই আপুনি- আপুনি বাৰু ঠিকেই কৈছে তেনেকাই কৰিব লাগে ফ্ৰী থাকিব লাগে যাতে মানে ল'ৰা ছোৱালীয়ে যাতে মানে টিচাৰটোৰ লগত- মানে খোলা মেলাকে যাতে প্ৰশ্ন সুধিব পাৰে তাতে মানে- কোনো অসুবিধা নহয় ভয় নাখায় যাতে ছাত্ৰ ছাত্ৰীয়ে এইখিনি আপুনি ঠিকে ক'লে বাৰু। ভালে লাগিল শুনি পেলাই হয় আৰু এটা প্ৰশ্ন মনত আহিছে এতিয়া। এতিয়া ছাত্ৰ সকলে কি কৰিব লাগে মানে চা যিমানে- শিক্ষকৰ পৰা মানে জ্ঞানটো মানে এক বেছিকে আয়ত্ব কৰিবলে মানে। বেছিকে জ্ঞান ল'বলে ছাত্ অ হয় বুজিছে নহয়।
উম হয় হয় মানে এ এজন মানে শিক্ষকে যদি মানে আৰু মানে বেছিকে যদি জ্ঞান ল'ব লাগে তেনেহলে কি কৰিব লাগিব ন।
হয় হয় হয় হয় হয় হয় হয় শিক্ষক নহয় ছাত্ৰ ছাত্ৰীসকলে মানে- কি কৰিব লাগে মানে? হয়, হয়,
উ নাম্বাৰ ওৱান মানে কথাটো সেইটোয়ে ৰজা মানে এজন ষ্টুডেন্ট হিচাপ তে মানে আমি- এইটোৱেই মানে আমি সদায় হয় মানে আমি টিচাৰ বিলাকক- যদিও তেওঁবিলাকে যদি ফ্ৰী হয় যদিও আমি তেওঁক সদায় মানে- টিচাৰটো টিচাৰ হিচাপত আমি তেওঁক ৰেচপেক্ট কৰিব লাগিব, আমি বহুত- বহুত যদি ফ্ৰী পাইছো বহুত ভাল বহুত ফ্ৰী বুলি কিনে যদি তাক আমি যদি মানে এনে- নেকা যদি আমাৰ ফ্ৰেনৰ নেচেন যদি আমি বিহেভ কৰিব বিচাৰিছো- তেনেহলে এইটো ভাল নহ'ব বুলি কেনে মই ভাবো আৰু সেইকাৰণে- তেওঁক তেওঁক মানে সদায় আমি শিক্ষক হয় যিহেতু যিমান কি ফ্ৰী হলেও তেওঁক আমি সদায় শিক্ষক- পদত ৰাখিলে ত আমি শিক্ষক হিচাপে মানে আমি সন্মান কৰিব লাগে। হয় আমি শিক্ষক হিচাপে আমাৰ আমাৰ প্ৰশ্ন কৰাৰ আমাৰ অধিকাৰ আছে। কিবা বুজি নপোৱাটো আমাৰ সুধি লোৱাৰ আমাৰ অধিকাৰ আছে সেইকাৰণে সেইকাৰণে সদায় মানে- অ এজন ছাত্ৰই ছাত্ৰ হিচাপে থাকি পেলাই তাৰ মানে সদায় মানে শিক চবৰ পৰাই সদায় জানি ল'ব। মানে বিচৰাটো মানে এইটো বেছি ভাল বুলি কেনে মই ভাবো আৰু। তেতিয়াহে তেওঁ মানে সদায় মানে তেওঁ সদায় মানে শিকিব পাৰিব। সদায় মানে নিজৰ যি নিজে যে এজন মানে ছাত্ৰ হয় আৰু সেই ছাত্ৰ হিচাপে সদায় যদি সুৰু হৈ পেলাই যদি মানে আহ সদায় যদি শিক্ষকৰ পৰা যদি মানে তেওঁক ভালদৰে জানিব বিচাৰে আৰু তাক তেনেহ'লে নিশ্চয় শিক্ষকে তাক ভালকে বুজাব তাক ভালকে ক'ব আৰু আৰু আপোনালোকেও চাগে নিশ্চয় জানে মানে আৰু টিচাৰবিলাকো যিবিলাক বেছি ভাল ষ্টুডেণ্ট আৰু সেই ভাল ষ্টুডেণ্ট বিলাকক মানে বেছি ভাগবে মানে গুৰুত্ব দিয়াটো মই দিখি মানে পাইছো আৰু দেই। কাৰণ কিয়নো মই মই এইটো নিজৰ অভিজ্ঞতাৰ পৰা কৈছো কাৰণ যিবিলাক ষ্টুডেন্টবিলাক নোৱাৰে না মানে সেইটো অ' মানে এতিয়া প্ৰাইভেট স্কুলত অলপ বেলেগ কিন্তু আমি মানে গভাৰ্মেণ্ট স্কুলত পঢ়ি অহা মানুহ ত' সেইকাৰণে মই সেই সেই বিষয়ে মানে কৈ আছো। মানে সেই গভাৰ্মেণ্ট স্কুলত মানে যি যি ষ্টুডেণ্টবিলাক মানে বেছি অলপ মানে ভালকে পাৰে না সেইবিলাকক মানে অলপ মানে গুৰুত্ব দিয়ে আৰু না। কাৰণ যিবিলাক যেনিবা অলপ এলেহা এলেহুৱা মানে বেছি পঢ়া শুনাত গুৰুত্ব নিদিয়ে।
পঢ়া-শুনা নোৱাৰিলে গুৰুত্ব নিদিয়ে হা।
মানে টিচাৰে মানে ইমান গুৰুত্ব নিদে কাৰণ কিয়নো জানে সি ইমান নোৱাৰে। সেইকাৰণে উ উ নোৱাৰে যদিও যেনিবা আৰু মানে। ক্লাছত ক্লাছত মানে যিটো দিছে সেইটোৱে মানে লিখিল মানে যিটো নট কৰি ল'ব ল'ব আৰু না তেনেকুৱা মানে ইমান মানে সুধি নাথাকে আৰু কিন্তু সুধিব চবকে মানে জেনেৰেলি সুধিব বুজি বুজি পাইছা না ক'লে আৰু সেই মইও অলপ আগতে কৈ দিলোঁ না বুজি পাইছো বুলি তেনে বুজি পাইছো কৈ দিয়ে আৰু সি কিন্তু যেনিবা তাক সঠিক সঠিকভাৱে যেনিবা সি বুজি পাইছে নাই তাকতো যেনিবা এজন এজনকেটো মানে সুধিবলৈ টিচাৰৰ সময় নাই না। নাথাকে, সেইকাৰণে মানে সেইকাৰনে মানে এনে জেনেৰেলি মানে চবৰ আগতে বুজি পাইছ ত' চবে মানে বুজি পাইছো বুলি কিনে কৈ দিয়ে। পাছৰ টিচাৰে মানে মানে ইমান বিচাৰ লৈ নাথাকে তেনেকুৱা আৰু সেইকাৰণে যেনেবা এজন ভাল যদি শিক্ষকে যদি মানে ষ্টুডেণ্টে যদি মানে জ্ঞান ল'ব বিচাৰে মই সেইটোৱে ভাবো আৰু না। সদায় নিজকে সুৰু হৈ, নম্ৰ হৈ সদায় মানে এজন ছাত্ৰ হৈ। সদায় মানে যিমান শিকিব বিচাৰিব সিমান মানে জ্ঞানটো পাব আৰু মই
হয় হয় হয় হয়। ভাল বহুত বহুত বহুত ভাল কথা ক'লে আপুনি। এটা ছাত্ৰ হিচাপে সৰু হৈ থাকিবই লাগিব যদি শিকিব যদি মন যায়। মানে যিমানে নহওঁক ডাঙৰ হৈ গ'লে যদি শিকিব মন যায় মানুহ এটা সৰু হৈ থাকিব লাগিব মানে সদায়। তেতিয়াহে বস্তু শিকিব পাৰি আৰু। অ' ঠিকে কৈছে বাৰু এইখিনি আপোনাৰ কথা কেইটা শুনি ভাল লাগিল বাৰু। এতিয়া সময় হৈ আহিছে আৰু পিছত বাৰু লগ পাম বুলি আৰু আশা থাকিল। ধন্যবাদ আপোনাক বহুত বহুত ধন্যবাদ। ধন্যবাদ হয় হয়।